উম কি কৰি আছা?
এনে আছো তুমি। হেল্ল' হেল্ল'।
এনে আছো।
ভাত খালা।
নাই।
কিয়?
এনে তুমি খালা?
অ'।
উম, কিহে?
এ মাংস বনাইছিল। এতিয়া ট্ৰিপত যোৱা প্লেনটো কি হ'ল?
আছে যাম।
কেই তাৰিখলে?
দুই তাৰিখ।
ছ আৰু ন
উম ফিক্স।
কাপোৰ চাপোৰ ললা নে নাই?
কাপোৰ লোৱাই নাই। মিছত। অৰ্ডাৰ দিছোঁ,
আচ্ছা। কি কৰি আছা এতিয়া?
মই এনে বহি আছো, পঢ়া নাই।
নাই নাই।
অ'।
পঢ়িম আৰু দেইকে।
আহ।
এক্জাম চলি আছে ন', হা।
তোমাৰ?
কি এক্জাম আছে?
মোৰ। এ ছি চি।
অ'। হয় নেকি? মোৰো এ চি চিয়ে আছে।
অ এছ এছ চিত কি কি পঢ়া?
এছ চি চি ভাৰ্মি কম্পষ্টৰ বিষয়ে পঢ়ায় ফাৰ্মি কম্পজ কেনেকে কি কৰা হয়।
অঁ।
তোমালোকক দিছে জানো সাৰটো বনাবলে?
মই বনাইছিলো লগৰ কেইজনীৰ লগত।
কেনেকে বনাইছিলা?
ইমান ভালকে নাজানো মই। বাকী খবৰ ভাল?
ভালেই তোমাৰ।
ভাল। ঘৰত খবৰ ভাল চবৰে।
ভালেই তোমালোকৰ?
ভাল। টিপত এতিয়া ক'ত যাম বুলি ভাবিছা ফিক্স।
যাম আৰু কোনোবা ফালে, পিছে ট্ৰিপত বস্তু কি কি ল'ব লাগিব জানানে নাজানা?
নাই অলপমান কৈ দিয়াচোন?
আধাৰ কাৰ্ডখন লাগিবই বোলে আধাৰ কাৰ্ড চেকিং কৰে চবতে।
উম।
তাৰ পিছত পানী বটল এটা লাগিবই। আৰু ঠাণ্ডা কাপোৰ চাপোৰ। পু ল'লে হ'ব আৰু।
তাত ঠাণ্ডা থাকিব ন'
ঠাণ্ডা থাকিব চাগে। ঠাণ্ডা কাপোৰ লৈ লোৱাত একো আপত্তি নাই ন'
অ'
ঘৰত কি কৰি আছে আম্মা হতে।
উম ভাত বনাই আছে তোমাৰ আম্মা
মই কথা পাতি আছো।
তোমাৰ আব্বাই কি কৰি আছে
শুলে অ
মৰ্ণিং কেইটা বজাত উঠা তুমি
মই দহটা বজাত তুমি
মই আঠটাত একজাম থাকিলে সোনকালে উঠো অলপমান একজাম নাথাকিলে বহুত দেৰি হয়
আজি এক্সাম কেনেকুৱা হল
ভাল হৈছে বহুত
পৰিৱেশৰ বিষয়ে কি কি লিখিলা
পৰিৱেশৰ বিষয়ে ইউনিট কেইটাত যি আছে সেই বিলাকে লিখিম। চ' তোমাৰ কেনেকুৱা হ'ল?
ভালেই হৈছে আৰু পৰিৱেশৰ যে এটা জৈৱ-বৈচিত্ৰয় মানে কি আহিছিলে, সেইটো কি লিখিলা?
জৈৱ-বৈচিত্ৰ অঞ্চলবোৰ
জৈৱ বৈচিত্ৰ্য।
ভৌগলিক অঞ্চলবোৰ, ভাৰতৰ ভৌগলিক অঞ্চল ভৌগোলিক অঞ্চলবোৰ নহয় জানো।
ভৌগোলিক অঞ্চলবোৰ অ' ভৌগোলিক অঞ্চল কেইটা কি, কি আ
দহটা আছিলে মালভূমি সমভূমি পূব উপকূলীয় অঞ্চল, হিমালয় সিপাৰ অঞ্চল, হিমালয় অঞ্চল, মৰুভূমি সেইবিলাক।
অ' আৰু এটা হেৰি আছিলে নহয়, হটস্পট এটা কিবা আহিছিলে নহয়।
হজপট
অ',।
হটস্পট আহা নাই নেকি?
হটস্পটৰ উদাহৰণ।
উদাহৰণ মই লিখিছো হেৰি হিম এইটো পৰ্বতমালা এটা আছিলে আ সেইটো।
তুমি কি লিখিলা?
মই হটস্পট এইটো এটা হেৰি আছিলে নহয়, খনন নে কিবা আছিলে ব'লাচোন তাতে।
অ' তুমি সেইটো বন, পবিত্ৰ বন সুৰক্ষা তেনেকুৱা আছিল।
অ', আৰু এটা পৰিৱেশ সংৰক্ষণত ধৰ্ম, ৰীতি-নীতি।
ধৰ্ম আৰু ধৰ্ম আৰু সংস্কৃতি।
অ', ধৰ্ম আৰু সংস্কৃতি।
ধৰ্ম লিখিছো হেৰি মুছলিম ধৰ্মই প্ৰকৃতিক কেনেকে সন্মান জনায়, কেনেকে পূজা কৰে, মুছলিম ধৰ্মই, হিন্দু ধৰ্মই, খ্ৰীষ্টান ধৰ্মই কেনেকে পূজা কৰে আৰু ইম্পৰ্টেঞ্চ দেখায় সেইবিলাক, লিখিছো। তুমি কি লিখিলা? হেল্ল'।
বাকী এতিয়া কি কৰিম বুলি ভাবিছা?
এতিয়া অলপ পিছত ভাত খাম তাৰপিছত শুম।
অ', আৰু কিবা বেলেগ। কিবা পঢ়িম বুলি ভাবিছা নে নাই?
ভবাত অলপমান এছাইনমেন্ট কৰিব আছে এচিচিৰ, দুটামান পেজ লাগে, যদি মন যায় লিখিম, যদি মন নাযায় অলপমান চাটজিপিতিত চাৰ্জ কৰি থম, সেইখিনি পঢ়িম। লগৰজনীক সুধিম। চিলেবাজ। সেইটোৱে, তুমি?
ময়ো তেনেকেই পঢ়িম আৰু।
উ ৰাতি কেইটালে পঢ়া?
মই? এ যেনে তেনে এঘন্টামান পঢ়ো আৰু।
এঘণ্টা।
উম, তাকো মন গ'লে আৰু, হে।
এঘন্টা পঢ়িলে নহ'ব তুমি বি এছ চিৰ ষ্টুডেন্ট হয়, বুজিলা।
উম, হয় বাৰু।
তোমাৰ ডিপাৰ্টমেণ্ট কি হয়।
ডিপাৰ্টমেণ্ট ব টা নি।
ডিপাৰ্টমেন্টো ভাল নে।
পিছে কম্পিটিচনত কি-কি কৰিবা।
যি কৰিব দিয়ে তাকে কৰিম।
কি কিবা কৰিব দিয়ে এতিয়া কম্পিটিচনত বহুত বিলাক ৰ'ল আছে ন।
উম, মানে কিবা এটাত নহয় কিবা এটাত ভাগ ল'ম ভাবিছো, এতিয়া কি কৰিব দিয়ে বা নাজানো।
অ', ডিপাৰ্টমেন্টত কোনে কি পাইছে সেইবিলাকে দিব মেগাজিন হিচাপে কৰিব দিব। ক'ত কোনে কি মডেলৰ হেৰি পাইছে প্ৰাইজ পাইছে।
আৰু চাৰ্টিফিকেট বিলাক খুজি আছে নহয়।
অঁ চাৰ্তিফিকেট বিলাকো দিব।
উম। আৰু ড্ৰেছ চেঞ্জ হ'ব। যোনটো ডিপাৰ্টমেন্টৰ ম শুনিছো মানে। যোনটো ডিপাৰ্টমেন্টত মানে হেৰিটো ভাল হয় ড্ৰেছটো ভাল হয়, সিহঁতৰ ড্ৰেছটো মানে ইউনিফৰ্ম মানে হেৰি কৰি
চেঞ্জ কৰাই দিব আৰু।
নাজানো কি হয়
কাপোৰৰ কম্পিটিচনো পাতিব বুলি ক'লেচোন।
অঁ তেনেকুৱা হ'ব চাগে কিবা, আমাৰ গ্ৰুপত দিছে, পি ডি এফ দি দিছে কিবা কিবি দিছে।
আমাৰ আকৌ এতিয়ালৈ দিয়াই নাই একো, পি ডি এফ চি দি এফ।
টাইমটো কিমান হ'ল
টাইমটো জানো কিমান দিয়ে।
তোমাৰ লগৰ জনীৰ লগত কাজিয়া ভাল হ'ল।
হ'ল- হ'ল এই এইবিলাক কাজিয়া আৰু কিমান দিন থাকে।
উম। আজি কলেজ গৈছিলা।
অঁ আজি এক্সাম আছিলে চ কাজিয়া আৰু কি আৰু দুইদিনীয়া, প্ৰথমতে নামাতিছিলে পিছত মাতিল আৰু।
নটা কিমান টাইম
কিহৰ টাইম।
দচ মিনিট।
নাই-নাই হোৱা নাই।
এইটো তাকে বোলো। হ'ল।
বেলেগ কিবা পঢ়িবানে নপঢ়া?
হ'ল, নাই পঢ়িম। ভাত খাই লৈ পঢ়িম চাগে।
ঠিক আছে দিয়া, পিছত কথা পাতিম।
অ', হ'ব।
উম।